হেল্ল, শুনিছানে। মই, এই মানুহ এঘৰলৈ আহিছিলো।
ক'ৰ মানুহ।
এ, ওচৰৰ মানুহে এঘৰলৈ আহিছিলোঁ। এই কঁঠাল খাবলৈ মাতিছিলে।
কঠাল খাব হ'লেই নে।
উম,
পকা কঠাল নে, কেঁচা কঠাল। অ,
কেঁচা কাঠাল কেনেকে খাবি ভাত নাইখোৱা কঠালকে খাই লৈছো তাৰপাছতহে ভাত খাম।
ভাত কিহে বনালি?
ভাত দালি বনালো, হেৰি পটলে আলুৱে ভাজিলো।
অ' আৰু একো নাই?
নাই নাই তই ভাত বনালি?
মই ভাত বনালো, তাৰাপা একো বনোৱা নাই বনাম হে।
অ', মা নাই অহা নহয়?
নাই আহা মা কাইলৈহে আহিব নেকি?
চোম চুম আহিছো নে কি?
চুম নাই আহা, এতিয়া নাহে কাইলৈ কাইলৈ আহিব পৰহিলৈ মিটিং আছে।
অ', অ'।
উম।
কিহৰ মিটিং বা।
এ আব চেটিংছ।
অ' অ' অ' পইচা লৈ থৈছিলে
গোন
ছোৱালী কলেজ নাই যোৱা, হেৰি তাই প্ৰেক্টিকেল আছে অকমান দেৰিকে যাব।
অ' অথনি স্কুটিলৈ যোৱা দেখিছিলো। কোন জনি,
অ', অ',
তাই বুলি ভাবিছিল অ',
অ' তেতিয়া হবও পাৰে যাবও পাৰে। মই হে এই কঠাল খাবলৈ আহিলো যে মই অহালৈকে যোৱা নাছিলে মানে,
অ',
ডাঙৰ ছোৱালীয়ে কি কৰিছে।
ডাঙৰ ছোৱালী আছে। সেই ওচৰৰ মানুহ এ ঘৰলৈ গৈছে।
অ',
তাৰ হেৰি এইটো কি। হ অ', এইটো আৰু খাই বৈ আজৰি হ'ল। হৈ পেলাই এই ওচৰৰ বৰ্তায়েকৰ ঘৰলৈ গৈছে।
অ' তাই কেতিয়া আহিলে।
তা কালি আহিলে আকৌ' গাটো ভাল নহয়। আনে ড্ক্তৰ আনে বেজি দিয়াইছোহি গেছে হৈছে আজি তাকে হেৰিৰে এক্স ৰে কৰিবলৈ, অ', থাকিব থাকিব এক্স ৰে কৰিবলৈ লৈ যোৱা কথা আছিলে
অ',
তাৰপিছত, এতিয়া ভাল পালত আকৌ নাযাওঁ বুলি কৈছে
অ',
মই বোলো নহয় ভাল এক্সৰে এটা কৰিছোঁ
অ' ভিনদ' না
নাহে নেকি?
নাহা, নাহা, এই তাৰ বজাৰ আছে যে বজাৰলৈ যাব লাগে আকৌ আজি সোমবাৰ, মংগল, বুধবাৰে বজাৰ আছে তাৰ সময় না কাৰণে মই হেৰি কৰিলোঁ লৈ আহিছো
আজিকালি বজাৰত থাকে নেকি?
উম, বজাৰত থাকে পাচলি হেৰি মানে তা গাদী আছে যে গাদীত আকৌ সুমুৱাই থৈ আ আ, আগতে আছিলে এতিয়া আকৌ দেউতাকে ইমান কণ্ট্ৰল কৰিব নোৱাৰা হৈছে যে।
অ'।
পাহা সেইকাৰণে বোলে তৌ আছে, লাভ আছে অ'। পাচলি পাচলি খাৱ উঠিবোৰ সিহঁতৰ ঘৰলে গৈ থাকে।
উম।
তাৰপাছতে তোৰ পইচাটোও পায়, নিকিনাকে হয়। পাচলি খাওঁ ঢেৰ।
ভালে হৈছে এতিয়া ঘৰ হেৰি এটা নিজস্বকে কৰিব পাৰিছে। হোটেলত ক সেইটো নাই নহয়।
নাই নাই হোটেলত সেটো ফ্ৰী নাপায় নহয়।
উম।
লোকৰ কথা শুনিবও লাগে।
অ'।
মানুহটো নিজে খেতি কৰে যে, বাম খেতি সিহঁতৰ ঘৰ পাচলিখিনিও বেচিবগে পায়। এ, সি আগতে লাজ কৰে। খেতি বাতি এতিয়ালৈকে ৰোৱা হোৱা নাই হ'ব আৰু, এতিয়া আজি কু মাৰিছেগে, কঠিয়া হোৱা নাই। সেইকাৰণে দুদিনমান লাহে লাহে ৰ'ম।
উম, হালটো বোৱাই থোৱা আছে। সমা বোৱা নাই।
অ' ট্ৰেক্টৰেহে বাইছে।
ট্রেক্টৰেহে বাইছে, আৰু খুৰীহঁতে ভালে আছেনে?
ভাল ভাল।
মদ পানী খুৰীহঁতে খালেনে নাই? খুৰীহঁতে খোৱা বোৱা কৰিলে নে নাই?
খুৰীয়ে ভাত নাই খোৱা, বনাই থকা দেখিহে আহিছোঁ, দালিত তেল মাৰি আছ
অ', অ'।
অ'।
এ, আমাৰ একনতে বোৱাৰী দুজনী আ ছে সেই দুজনী আকৌ লোকৰ ঘৰে ঘৰে আম খোৱা, কঁঠাল খোৱা অকল বিচাৰি ঘূৰি ফুৰে। মই নাযাওঁ, মই বেয়া পাওঁ। মই বেয়া পাওঁ, বেয়া পাওঁ। এতিয়া মানে আহিলে সিহঁতৰ কাম বন নাই আৰু আমাৰ কাম বন ক্ষতি কৰি তোমাক কতো ইঘৰৰপৰা সিঘৰলৈ যাব, সিঘৰৰপৰা সিঘৰলৈ যাব, সিঘৰৰপৰা সিঘৰলৈ যাব।
বেছি লোকৰ ঘৰলে যোৱাটো বেয়া বাৰু, ইমানো হেৰি হ'ব নালাগে।
তাকে ইমান মানে ঘূৰি ফুৰে নহয় অ', এঘৰত আম খাব খ এঘৰত হেৰি কঠাল খাব, এঘৰত চাহ খাব
ইমান মিতিৰ পতাটোও ভাল নহয়।
উম, উম। উ, এনে তেনেকুৱাহে এই বোৱাৰীকেইজনি। আকৌ নহয় কামতো ভাল পাওঁ দেই। কিবা এটা আমাৰ তাঁত চাত লগালে সেহেঁতি একে লাগি ভাগি পাওক নোৱাৰ মানে এনে সহায় তাপে গৈ ৰখি থাকে।
অ'। আপুনি কি লগাইছে এতিয়া তাত?
এ, মই গামোচা লগাইছিলোঁ, সেহতি আকৌ মোক ফুৰ বাচি নিদিয়াগে। সূতা এডাল যে চিঙাগে, গামোচা বেচ কৰে আৰু। বিছখন, বিছখন।
ওলালে কেইখন, বিছখন লগাইছেহে।
এ, ছখন ওলাইছে আৰু।
অ'।
বাহঁত ঠিকে আছে? এ এখন দুখননত তাত বওঁ মোৰ তাৰপিছত এই বাকী পকুৱাই বওঁ।
দিনটো মোবাইলটোলৈ গৈ নুফুৰিব তাঁতখননো বোব।
অহ।
দিনটো মোবাইলতটো চাই ঘূৰি নুফুৰিব সেই তাঁতখনো বোৱা বোলো। তেতিয়া সোনকালে ওলাব মাটি ৰোৱালে।
অ', মই তাঁত ব তাঁতে বৈ থাকো হে মোৰ মোবাইল চাবলৈ সময় নাই ন।
অ'।
ক'ৰ পৰা মোবাইল চাবি বাৰু মোবাইল চাই জানো মই থাকিলে এতিয়া মোৰ তাঁতখন ওলাবগে জানো?
অ', আপোনালোকে পাচঁশ ঘৰ মানুহ মানুহ ঘৰলৈ অহা নাই নেকি আপুনি?
নাই ৰোৱা নাই ৰোৱা।
অ'। নাহে নেকি নাহে নেকি বোলো?
মই মানুহ লগত হে উম বেয়া পালো মানুহজনীক। এ তাতঁ এখন লগা হ'লে মই ক'লো মোলৈকো চাদৰ এখন লগাই দিয়কচোন। মানুহজনীয়ে ক'লে হেই নলগাওঁ নলগাওঁ। মোৰ সময় নাই। এ মোক বেয়া পায় বান্ধবীহঁত আছে আৰু।
অ', বন্ধৱী ধেৰ নহয়।
মানুহজনী আকৌ মই আকৌ মই দিছো দেই। চাদৰ এখন মানুহজনীয়ে কৈছে মোক চাদৰ খন বৈ দিবা মই বৈ দিছো আকৌ দেই। পিছে মানুহজনীয়েও মোক ফুলে চুলে সহায় কৰি দিছে। মইহে হেৰি ফুলত হেৰি বৰবোৰ দাঙি দাঙি ভৰা ভৰাই দিছেহি। মই মাৰি গৈছো। এতিয়া আকৌ বাৰিষাৰ চিজন যে মইও যাব নোৱাৰো। মোৰ নিজৰও তাঁত এখন আছে সেই গতিকে মানুহজনীয়ে বোলে নলগাওঁ নলগাওঁ তেনেকে বুলি ক'লে।
অ', বাৰিষাত পানী নহয় নহয় আহিব পাৰিব।
এ মই হেৰি আকৌ গাড়ী গোৰা যাবলৈ অসুবিধা যে।
অ', আপোনাৰ ঘৰ চাগে বহুত দূৰত উম।
গাড়ীয়ে নাপ নাপাওঁ যে।
আপোনালোকৰ ঘৰত আম আছে নাই?
আমাৰ ঘৰত আম আছে আমাৰ ঘৰত আমৰ বিখ্যাত। জেঠৰ পৰা খাইছে জেঠতে তোমাৰ কেঁচাই বুলি এদিন খালে। তাৰপাছতে আৰু এই জেঠ আওঁ লাষ্ট তাৰপা দাহেচিয়ীয়া হোৱাৰ পৰা খাইছে এতিয়ালৈকে খায়ে আছে।
আম কেইটামান থৈ দিবছোন খাবলৈ যাম।
অ', অ', আহিবা পাৰি মেলি খাবাহি দে মই পাৰি মেলি খুৱাব নোৱাৰো। মই বোৱা নাই গছজোপা ওখ আৰু সেই গেলেকানি তলখন।
অ', তেতিয়া নাযাওঁ গেলেকানিত।
উম, মই পাৰি আনি খুৱাব নোৱাৰো মানে মই বাহি যে সৰা কেইটাকে বুটলি আনি থওঁ। নাই নাই মই পাৰিব নোৱাৰো ইমান গেলেকানিত।
অ' আপুনি অ'।
চিনিজোকলে ভয় লাগে নহয় মোৰ বহুত ভয় লাগে।
অ' পথাৰত তেতিয়া কেনেকে থাকিব জোকলে ভয়কৰে।
আহ, আহ।
পথাৰত কেনেকে থাকিব জোকলে ভয় কৰে।
এই জোকলে ভয় কৰোঁ মানে ওচৰত থাকে নহয়। ওচৰৰ মানুহবোৰকে চিঞৰ বাখৰ শুনিলে চাপি আহি গুচাই দিয়েহি।
অ'। তেতিয়া মাটি ৰুব হোৱা নাই আপোনাৰ অ'।
নাই হোৱা, নাই হোৱা, এই জোকটোৱে কামুৰি থাকিলে। একো নাই মনে মনে এনেকে যে লেও লেওকে আহে সেই তেনেকে আহিলে মোৰ
অ' ইমান হুলস্থুল শুনিছোঁ। আপুনি মানুহ এগাল আছে চাগে।
এই মানুহকেইজনীয়ে মানে কথা পাতিয়ে আছে। আকৌ ওচৰীয়া মানুহ নহয় জানো আৰু। গাঁৱলীয়া মানুহ আৰু।
এ মানুহ কেইজনি মাত কেইটা বৰ ডাঙৰ ডাঙৰ নেকি?
বহুত ডাঙৰ ডাঙৰ মাতকেইটা সেহঁতৰ।
অ'
ইমান তটপৰ তপৰ কথা কিনো ওলাইছে। সেহঁতেহে জানিছে আমাৰ কথাই নোলায়। সেহঁতৰ এটা কথা এই ডাক্তৰ এজনো আছে, আমাৰা আমাৰ ইয়াত ডাক্তৰ এজনো আছে।
অ' ক'ৰ ডাক্তৰৰো সেইজন?
সেইজনে মানে এ মোবাইলৰ ডাক্তৰৰ। সেইজনৰ গুৰিলে পেচেণ্ডাৰ আহি বহি বহি আছেহি।
অ' লাইন লাগিছে নেকি আকৌ?
লাইন লাগি আছে ডাক্তৰক দেখুৱাবৰ কাৰণে।
অ'।
তাকে কোনোবাই আহে যদি আৰু জনাই মেলি দিবলৈ কৈছে, মই কৈছো সুবিধাটো পাউটিলে আগ ধৰি মোৰতো চাই লচোন বাৰু তাৰ পাছত বেলেগৰ কথা।
অ' আপোনাৰ মোবাইল কিবা হ'ল মানে?
অ' অ'
অ'
এ তোমালোকৰ ওচৰত থকা খু়ৰীজনীক কবাচোন মোবাইলটো চাবলৈ দিবলৈ।
অ' সে খুৰিজনি দা দালিত তেল মাৰি আছে যাব। পৰা নাই সেইটো কাৰণে।
আৰু অকমান দেৰিলৈকে সেই ফেনখন লগাই কাপোৰ এখন লৈ শুই থাকিবলৈ ক'বা। হা ল'ৰাটো স্কুল স্কুললৈ যাব লাগে, সোনকালে উঠিব লাগে, ভাত পানী বনাব লাগে, সেইটো হ'লে নাই।
আজি ভাত লোক ঘৰৰ পৰা আনি খোৱাইছে ল'ৰাটোক।
সেয়া আহে, সেয়া আহে। নিজৰ ল'ৰাটো স্কুললে যাব কাম বন কৰি সোনকালে আজয়ি হ'ব লাগে, সেইবিলাক জ্ঞান নাই।
তাকেহে। অকল আঠটা, নটা বজালৈকে শুই থাকিবি আজিকালি অকন সোনকালে উঠিছোঁ, আগতে। বহুত দেৰি লৈকে শুৱ
অ' আঠটা, নটা বাজে এতিয়া ল'ৰা স্কুলত দিলে সোনকালে উঠিব লাগে।
উম, আজি বৰষুণ পালে যেন সেইটো কাৰণে দেৰিলৈকে শুলে।
উম, উম। ঠিক আছে হ'ব দিয়া, মই মানে মানুহ ঘৰতে আছোঁ। মোবাইলটো দেখুৱাই যাওগে আৰু।
অ' কঁঠাল ভালকে খাব ডিঙিত গুটি লাগিব হ'ব দিয়ক।
কি যাৰ যাৰ খন